হেল্ল' ভালে আছো মই ভালে আছো
মইয়ো ভালেই আছো আজি আজি কি কৰি আছিলা।
এ আজি এনে দুকান দি আছিলো এতিয়া আৰু
অ মইয়ো বিশেষ একো নহ একো কৰা নাই অলপ পঢ়া শুনা কৰিছিলো
উম তাৰপিছত
বাৰু এটা কথা সুধিম তুমি কেতিয়াবা কাজিৰঙালৈ গৈছা নেকি?
হয় মই এবাৰ গৈছিলো তুমি হেৰি পঢ়া শুনা কৰাৰ পিছত কি কৰি আছিলে আৰু তাকো
উম।
পঢ়া শুনাটো কৰে আৰু তাৰ পিছত কিবা কৰিলা নে কিবাো কৰা নাই আৰু তাৰপিছত
আহ ঘৰৰ কাম কেইটা কৰিলো
অ তুমি গৈছা ন কাজিৰঙাত
উম। আমাৰতো মানে কলেজৰ পৰা এটা ট্ৰিপ থাকে কাজিৰঙা লৈ যোৱা মানে অ তামানে কি আমাৰতটো জিঅগ্ৰাফি ন ত আমাৰ্ৰপ কলেজৰ পৰা ফিল ফিল্ডটিত থাকে ত আমাৰ এই এইটো আজ এই বছৰটোৱে গলো মই আমি আমাক লৈ গৈছিল মানে মানস লৈ গৈছিল আমাৰ কাজিৰঙা যোৱা নাই
মানাহত লৈ গৈছিলা ন সেই মানাহত কি কি চালা তুমি?
মানুহটো আমাৰ প্ৰথমেতো আমাৰ মানে আহ বাছত লৈ কেনে মানুক লৈ গ'ল তেতিয়া আমি এটা বৰ এটা বহুত বৰ ডাঙৰ এটা সাপ দেখিলো। ত' তাৰ সেইটোৰ ওপৰত হম।
ক'ত ক'ত দেখিলে আহিটো আৰু
মানে বাছ লৈ যাই আছিল এইটো মানে ৰাস্তাত ৰাস্তাৰ মাজত আহি গৈছিল
বাহ
তাৰপিছতো মানে সেইটো গুচি গ'ল গুচি গ'ল তাৰপিছত আমাক অ এটা ৰিজৰ্টত লৈ গলে আমি তাতে খানা খানা পিনা কৰি কেনে ড্ৰেছ চেচ চেঞ্জ কৰি কেনে আমাক আহ ফিল্ড চাফাৰীত লৈ গল
আচ্ছা
চাফাৰীত আমি চাফাৰী কৰাব আমাক ইনষ্ট্ৰাকচন দি দিছিল যে কোনোৱে মানে চিঞৰ মহৰ নকৰিবি এনেকে কৈ দিছিল মানে যদি আমি চিঞৰ বাখৰ কৰো ত' অ সেইবিলাক আহ মানে গড় বিলাক হাতী বিলাক আহি যাব তেতিয়া আমাক মানে মাৰি দিব সেইকাৰণে গলো যে চিঞৰ বাখৰ নকৰিব যদি আহি যায় এইবিলাক আমিতো আছোয়েই আমি ৰে কৰিব কৰিম বুলি?
সেই তোমালোকে চাফাৰ কিহে দি গৈছিলা জিপে দি নেকি পাৰ্চনেল গাড়ী দি
জীপ জীপ সিহঁতৰ জীপ আছে ন পাৰে হাজাৰ টাকাকৈ কৰি লৈছিল চাগে
বা বহুত বেছি চোন
অ মানে আমাৰ তিনি তিনি ঘন্টাৰ ন পুৰা ঘূৰাই কেনে আমাক এবাৰ লৈ আহিব
আচ্ছা তেনেকুৱাকে ন এ খোৱা বোৱা কি তেখেতে দিছিলে নেকি?
অ নাই আমাৰ পৰাই পইচা দিছো।
আচ্ছা।
আমিয়ে পইছা দিশও অমৰ। লৈছে ট্ৰিপৰ কাৰণে,।
হে তোমালোকে আৰু কি কৰি আছিলা তুমি কি কৰি আছিলা বুলি কৈ।
অ তাৰ পিছতটো আমাক চাফাৰী লৈ গলে তেতিয়া আমি কি কি দেখিলো। আ আ উ অ গড় দেখিলো।
উম।
ঘৰত দেখিলো তাৰ পিছত বেলেগ বেলেগ কিবা পাখি পখিলা এইবিলাক। তো আহি থাকে। তাৰপিছত আহ মানে হৰ্ণবিল দেখিলো। বহুত কেইটা মান স্পেচিছ দেখিলো মানে।
প্ৰজাতি আৰু সেইটো কিহৰ প্ৰজাতি দে। দেখিলা তুমি জন্তু ডাঙৰ নে হে। চৰায়ৰ প্ৰজাতিটো কিহৰ দেখিলা?
অ জন্তু জানবৰ চব আছিল।
আচ্ছা মই বাৰু কাজিৰঙালৈ গৈছিলো। মইও বাৰু কাজিৰঙালৈ গৈছিলো।
উ
তাৰপিছত গৈ কিনে ভালেই লাগিল দিয়াচোন। তা'তে হেৰি আমাৰ কাজিৰঙা তেখেতৰ হেৰিৰ বাবে বিখ্যাত ন'-। সংগীয়া কৰনয় বাবে বিখ্যাত। ত' সেইখন- ঘৰো দেখিলো তাৰ পিছত তোমাৰ ধৰা এই তুমিৰ্ণল বুলি ক'লা সেইটো দেখিলো। তাৰ পিছত বিভিন্ন-। ৰঙৰ বিভিন্ন প্ৰকাৰৰ চৰাই চিৰিকটিবোৰ দেখিলো মই। সেই কাৰণে দৃশ্যবোৰ ভালো লাগিল। তাৰ পিছত তা'তে ইমান ডাঙৰ কে এইটো চিনাৰীৰ দৰে নেচাৰেল বিটি-। আছে নম' সৌন্দৰ্যতটো। সেইটো মানে চ সি কিনে মানে-। নে মোৰ তোৰ এনেকুৱা আকৰ্ষণীয় লাগে ন' মনতটো মনোৰম হৈ যায় পুৰা। শান্ত হৈ যায় তেনেকুৱাকে লাগে। আৰু তাৰপিছত আমি আলুকে মানে হেৰি লৈ গৈছিলো আমি। এই কি বুলি কয় যে কেমেৰা বোৰ থাকে ন'। এই কিবা ডাঙৰ ডাঙৰ কেমেৰা বিলাক এই জুম কৰাটো এইটো। এ টেলিস্কপো লৈ গৈছিলো। তাৰ পিছত আমি হেৰি লৈ গৈছিলো আৰু- যি পেলাই তেখেতে দিছিলে বাৰু।
অ অ তুমি জীপ চাফাৰী কৰিলা নে হাতী চাফাৰী কৰিলা।
হাতীতে কৰিছো এবাৰেই কৰিছো তা'তে কৰিছিলো তা'তে কৰিছিলো। এনেই জীপটো আমি মানে তেখেতৰ পৰাই ভাড়া লৈ গৈ গৈছিলো।
আচ্ছা। আমিতো মানে আমি যেতিয়া যায় আছিলো ন' আমি এ'। অজগৰ দেখিছিলো। তাই বহুত ফেমাচ বহুত ফেমাচ কি নামটো আছিল মই পাহৰি গলো। মানে তাই ফটো টোলি আছিল আৰু সেইটো বেলেগ টাইম ঠাইৰ এতিয়া টো এ'। শুনিছে নে মানে ব্লেকবেল্টো ভাইৰেল হৈ গৈছিল যে আমি ব্লেকবেল্টো দেখিছো। মানে- তেতিয়া লৈকে সি মানে তাৰ আমাক ক'লে যে মা' সেইটোৰ মা' আৰু বাটচা-। লৈ কে নে মানে সন্ধিয়া টাইমত পাৰ হৈ থাকে। গ্ৰামত সোমাব নোৱাৰে। এনেকে আৰু কাকো মানে ক্ষতিও কৰা নাই। বাট সেইটো মানে ইয়ে বহুত ইয়ে থাকে ন'। কাৰেণ্টৰ তাৰ তুৰ কৰি মানে হেৰি কৰি থাকে।
তা'তে থাকে নেকি কিবা পিঞ্জৰতে বনোৱা থাকে নেকি এইটো?
অঁ অপিল মানে অ মানে সিহঁতে যাতে মানুহ বিলাক এটেক কৰিব নোৱাৰে। সেইকাৰণে মানে এইটো দি দিয়ে।
আচ্ছা আক্ৰমণ কৰিব নোৱাৰাৰ বাবে ন'?
অ অ অ।
সেই আছে বাৰু দৃশ্য বোৰ তুমি ভালেই চাইছা ন' যেনেকে লাগি আছে মোৰ। মই বাৰু ভাবিয়ে আছো তালৈ যাম বুলি।
তাৰপিছত মই মই শুনিছো কালি- চিলঙলৈ সাধাৰণতে শীতকালি যোৱা টো বেছি ভাল বুলি কয় বোলে।
শীতকালত তেনেকুৱা নহয় কিন্তু, মই এইটো গৈছো মইতো গৰমতে গৈছো। তেনেকুৱা নহয়। শীতকালি যোৱা, গৰম দিনত যোৱা তুমি মানে- তোমাৰ যিটো টাইম- সময় মিলেই আৰু তুমি যিটো সময়ত মানে ফ্ৰী থাকা আৰু তেনেকুৱাকে গ'লেই হ'ল। কাৰণ সময় বুলি একো কথা নাই তা'তে বাৰু। মইতো গৈছিলো, গৰম দিনতে গৈছিলো মই।
যোৱাৰ তুলনাত বাস্তৱত চোৱা একেবাৰে বেলেগ অনুভৱ দেই।
সেইটোয়ে তো আমি খোধেই দেখিব পাৰো ন' সেইটো আমি বাহিৰত কৰ'বাত আমি- দেখা আছে তেনেকুৱা কে দেখো। আমিতো নিছ চকুৰে দেখিব পাৰো না ত' আচলতে কেনেকুৱা কি হয়।
ঠিক ঠিক বহুত মজা লাগিছিল।
বন বিভাগ বোৰে কিবা পদক্ষেপ ল'ব লাগে বুলি ভাবা নেকি এইবোৰ সংৰক্ষনৰ বাবে? কাৰণ মই চাই আছো লাহে লাহে কে কিবা-কিবি বস্তু মানে বিলুপ্তৰ পথত গৈয়ে আছে।
উম'
তুমি ভাবা নেকি এনেকুৱা কিবা পদক্ষেপ ল'ব লাগে বুলি?
আমাৰ গমেন্টো গভমেন্টে ষ্টেপ লৈয়ে আছে। সেই- কাৰণে আমাৰ সংৰক্ষণ কৰিবৰ কাৰণে। পদক্ষেপ লৈ আছে মানে এইটো আমাৰ পাচ বিলাক বনাই। সিহঁতৰ কনজাৰ্ভ কৰিব কাৰণে সিহঁতৰ বাবে।
মানে বজ বজাই ৰাখিব পাৰিব ন?
অ অ অ। তাৰপিছত আমালোকেতো ছাৰ্ভেতো গলো আমি। তাতে গ্ৰাম এটা গ্ৰামত আমাক লৈ গেলে, মানে সিহঁতৰ কেনেকে কিবা অ কি অ নামটো মই পাহৰি গৈছো বি দি কেনে কি এটা নাম আছি- ল। ই এটা নাম আছিল চাগে হয়। সেইটো সেইটো জোগাত গ'লো আমি। তাৰ পিছত সিহঁতক মানে আমাক চাৰ্ভে কৰিব দিলে কি, কি কি সিহতৰ কিবা প্ৰব্লেম হৈছে নেকি, এটেক কৰে নেকি, জন্তু জানুৱাৰ বিলাকে। সিহঁতে ক'লে যে, সিহতৰ মানে বহুত প্ৰব্লেম হৈ যায়। কেতিয়াবা কেতিয়াবা আহে সেইটো এটেক কৰিব কাৰণে। গড গ়
এ আক্ৰমণ কৰিবলৈ ন, আক্ৰমণ কৰিবলৈ কোনে আহে গড়?
গড় আহে, হাতী আহে সিহঁতৰ মানে অ খেতি বাৰী মানে খাৰাপ কৰি দিয়ে।
বেয়া কৰি দিয়া ন?
বিয় বেয়া কৰি দিয়ে। ৰ সিহঁতেও মানে বম চম ফটাই কেনে সিহঁতক ভয় দেখাই, যাতে না নাহে। ইহঁত নহলে এটেক কৰি দিব। এটেক কৰি দিব ন নহলে।
আচ্ছা। সিহঁতে আক্ৰমণ কৰিব পাৰে জানো। আমি সংৰক্ষিত কৰিব নোৱাৰি নেকি? নিজকে বচাব নোৱাৰো?
সেইটোৱেটো বম চম ফটাই সিহঁতে যাতে পলাই যায়, সেই কাৰণেতো বম ধম ফটাই যাতে সিহঁত এ মই শুনিছো মানে, সিহঁতে কৈ আছে তাৰ পৰা মানে এটা বস্তা এটা বাঘে লৈ গৈছিল। উম
হয় নেকি?
হয় আৰু কুকুৰ কুকুৰ কুকুৰ। টো লৈ যায় কেতিয়াবা কেতিয়াবা।
স ঠিকেই আছে বাৰু তেনেকুৱাকে ছোৱালীতো ভয় লগীয়া কথা। য় হয়।
কি দে সিহত চৰকাৰে মানে দে। কমেনন যাতে মানে এইবিলাকৰ কাৰণে। আৰু সিহঁতৰ মানে চলাৰ বহুত মুচকিল হৈ যায় আৰু তাত তাৰ মানে। পঢ়া শুনাও বহুত কম। মই মানে সিহঁতক মানে যেতিয়া চাৰে ললো। অ। মানে ল'ৰা যে ছোৱালী বিলাকৰ পঢ়া শুনা মানে বেছি কম।
এ এ তুলনা কৰিবলৈ গ'লে যে আমাৰ সাধাৰণতে ইয়াতোতো আমাৰ ছোৱালী মানুহ বিলাকে পঢ়া শুনাত বেছিকৈ চা থাকে ন? কাৰণ লৰা ছোৱালী। ল'ৰাবিলাকে আৰু তোমাৰ কি কৰে, খেলা ধূলাতে বেছিকে থাকে আৰু পৰীক্ষাৰ সময়তে পঢ়ে আৰু ছোৱালী বিলাক- কে গোটেই মাহ পঢ়া শুনাতে বহি থাকে। ছোৱালী বিলাকৰ ভাল হব ন।
অ ছোৱালী বিলাকৰ থাকে যে এটা আমাৰ কৰিব লাগিব, আমাৰ নিজৰ। দৰাব লাগিব চাকচেচফুল হব লাগিব। অ সেইটো তাকে।
থাকেই বাৰু সেইটোয়ে। তুমি কি ভাল বেছি সময় পঢ়া শুনাতে থাকা নেকি তুমি?
অ আমাৰতো আমাৰতো সেইবিলাকে মানে কৰিব লাগে আৰু এতিয়াতটো মান গ্ৰেজুৱচন কমপ্লিট হোৱা নাই এই কাৰণে
তুমিতো এতিয়া কোনটো কলেজত পঢ়ি আছা বাৰু।
মই আৰ্য মহাবিদ্যালয়।
আৰ্যত ন, আৰ্যতো ক'ত আছে নো এইটো।
আৰ্য্য আমাৰ আহ অ এইটো গুৱাহাটীতেতো মহানগৰীত আমাৰ।
গুৱাহাটী ম সৰুৱাহাটীত আছ এটো।
আহ
মইতো বাৰু কেষি দাসত পঢ়িছিলো আমাৰ স যিটো ছাত্ৰীবাৰীত আছে। এই গোহালৰ সন্মুখত।
আচ্ছা।
কেষি দাসত।
অ তুমি মানে কমাৰ্চ লৈ কিনে পঢ়িছা।
অ মই কমাৰ্চ।
অ কমাৰ্চ লৈ কিনে মানে চি এ এইবিলাকত হোৱা যায় ন।
অ এইবিলাক পোৱা যায়।
সেই উম তাৰত তাৰ পিছত কেট বিলাক দিয়া যায়।
সেইবিলাক দিয়া মই দিয়া নাই ক মাৰ শিক্ষকৰ লাইনত নাযাও ন মই শিক্ষক নহ ন।
আচ্ছা তুমি মানে কি? কি কৰিছিলা তুমি তাৰপিছত?
তাৰ পিছতে মই এতিয়া কাম বন কৰি আছো বাৰু তাতে অনলাইন কৰি কিনে এপ্লাই কৰি। কিনে।
আচ্ছা, আচ্ছা, আচ্ছা, আচ্ছা, ভালে। ঠিক আছে দিয়া ভাল থাকিবি।